হেল্ল',
অ, শুনিছা নাই?
অ, শুনিছো - শুনিছো কি কৰি আছা?
এয়া তোমাৰ গাঁত সকলে ওলাই আছিলো তুমি কি কৰিছা?
অ, এ মই তোমাৰ এনে বহি আছো চকীত ব
হেল্ল', অ', অ', অ',
বাকী ভাত পানী খালা?
উম, ভাত পানী খালো - খালো। তুমি খালা নে?
অ, ময়ও খালো-খালো বাৰু দেই। এ এই কথা এটা পাতিবলগীয়া আছিলে নহয় গম পাইছা নাই।
অ, কি কথা?
এ তোমাৰ মানে ধৰি লোৱা এতিয়া আমাৰ আজিকালি মানুহ বিলাক কেনেকুৱা আৰু হয় নহয় মানুহ বিলাকতো কিছুমান মানুহ বহুত বেয়া আছে হয় নহয় আৰু কিছুমান আছে তাৰ মানে মানুহ ভালো আছে হয় নহয় তাৰ ভিতৰত
হয়-হয়।
কিন্তু এতিয়া মোৰ মানে প্ৰশ্ন এটা আছিলে গম পাইছানে?
অ',
এ মানে এতিয়া জীৱনটোত আমাৰ এজন ভাল মানুহ হোৱাৰ প্ৰয়োজন নে নে এজন তোমাৰ ধনী মানুহ হোৱাটো প্ৰয়োজন সেই কথা সেইটো এটা মানে প্ৰশ্ন আছিলে মোৰ মনত?
অ', অ',
তুমি ইয়াৰ উত্তৰটো জানা নেকি বাৰু ভালকে?
অ, উত্তৰটো মানে ধৰা মই সঠিক উত্তৰটো দিব নোৱাৰিলেও মই তাৰ বিষয়ত অকণমান মোৰ জ্ঞান আছে বাৰু দেই।
হয়-হয়-হয়।
মানে কি হয় আচলতে জীৱনত মানুহ মানে ভাল হোৱাটো প্ৰয়োজন আৰু লগতে কিন্তু শনি হোৱাটো মই গুৰুত্বপূৰ্ণ বুলিয়ে ক'ব লাগিব।
কাৰণ কি হয় আমি যদি আৰ্থিকভাৱে সফল হওঁ তেতিয়া আমাৰ কি হয় জীৱন টো মানে চলাবলৈ একদম মানে সহজ হৈ পৰে ধৰা এজন ধনী মানুহৰ ক্ষেত্ৰত যদি চোৱা তেওঁলোকৰ জীৱনটো সদায় আৰামদায়ক হয়। আৰু যদি আমি ভাল মানুহৰ ক্ষেত্ৰতো চাও কাও ভাল মানুহ বিলাকৰ কি হয় তেওঁলোকৰ সন্মানটো খুব বেছি এতিয়া আমি যদি চাও। যদি মানুহজন অকল ভাল হয় বা মানুহজন অকল ধনী হয় তেতিয়া কিন্তু সেই একেখিনি কথাই তাত মানে সোমাই নপৰে কাৰণ কেলে মানুহ এজন যেতিয়া অকল ভাল হব তেতিয়া কি হব তেওঁ চাৰিওফালৰ পৰা সন্মানটো বৃদ্ধি পাব, কিন্তু তেওঁ সেই আৰ্থিক সঠিকভাৱে যদি সক্ষম নাথাকে তেতিয়াহ'লে তেওঁ কিন্তু ভিতৰি ভিতৰি বহুত দুখ যন্ত্ৰণা পাবলগীয়া হয়। আৰু লগতে কি হয় আমাৰ সমাজত এনেকুৱা কিছুমান মানে ধনী মানুহ আছে যিবিলাকৰ কি হয় একদম স্বভাৱ চৰিত্ৰবোৰ ভাল নহয় মানে তেওঁলোক ভাল মানুহৰ দৃষ্টত নপৰে সেই মানুহবিলাকৰ ক্ষেত্ৰত কি হয়? সেই মানুহবিলাক ধনী হলেও মানে তেওঁলোকৰ সন্মানটো বৰ এটা নাথাকে। কাৰণ যেতিয়া তোমাৰ ধৰা মানুহ এজন যেতিয়া ভাল হ'ব তেওঁৰ ব্যৱহাৰ পাতি ভাল হব, তেতিয়া সেই বেলেগ মানুহে কিন্তু তেওঁক সন্মান দিব। তুমি যদি বেলেগক সন্মান কৰিবা তেতিয়াহে কিন্তু তোমাক সন্মান কৰিব।
হয় হয়।
কি হয় আমি যদি ধনী মানুহৰ ক্ষেত্ৰত চাও এতিয়া আমাৰ ধনে বা টকা পইচা কি কৰে জীৱনৰ আমাৰ প্ৰয়োজনসমূহ মানে পূৰণ কৰিব পাৰে, কিন্তু আ আচলতে অকল ধন টকা-পইচা থাকিলেই নহব আমি যদি ভাল মানুহৰ ক্ষেত্ৰত চাঁও তেওঁলোক যিসমূহ ভাল চৰিত্ৰ মানে যি দয়ালু চৰিত্ৰ সেই চৰিত্ৰৰ বাবে কি হয় তেওঁলোকৰ সন্মানটো বৰ বৃদ্ধি পায় এতিয়া আমি ধৰা আমাৰ সমাজ এখনত যদি চাওঁ সমাজ এখনত যদি কোনো এজন এজন মানুহ তেওঁ দুখীয়াও হয় কিন্তু তেওঁ যি মানে ভাল মনোভাৱ ধৰা দয়ালু মনোভাৱ বা তেওঁলোকৰ যি মানুহৰ প্ৰতি ব্যৱহাৰ সেয়া যদি ভাল হয় তে তেতিয়া কি হয় সমাজ এখনত তেওঁ কিন্তু অধিক মৰ্যাদা লাভ কৰে, মানে এজন ধনী মানুহত কৈ তেওঁলোকৰ সন্মানটো বেছি হয় কিন্তু কি হয় ধনী মানুহৰ ক্ষেত্ৰত যদি চাওঁ কিছুমান ধনী মানুহৰ কি হয় স্বভাৱ চৰিত্ৰ একেবাৰে বেয়া। তেওঁলোকে মানুহক ভালদৰে ব্যৱহাৰ কৰিব নাজানে মানুহৰ লগত ভালদৰে কথা নাপাতে তেওঁলোকৰ সেই দয়ালু ভাৱসমূহ নাথাকে তেওঁলোকৰ কি হয়, যিমান ধনী মানুহ হলেও তেওঁৰ সমাজত কিন্তু মৰ্যদাটো কম পায় সেই ক্ষেত্ৰত চাবলৈ গ'লে আচলতে আমি এজন ভাল মানুহ হোৱাৰ লগতে এজন ধনী মানুহ হোৱাটো প্ৰয়োজন, এই দুইটা যদি আমি একেলগে বজাই ৰাখিব পাৰো তেনেহ'লে কিন্তু আমাৰ জীৱনটো খুব ভাল হ'ব। এতিয়া কি হয় আমাৰ যদি ধন থাকে লেওঁ যদি আমি আমাৰ যিখিন মানবীয় গুণ নৈতিকতাবোধ সেইখিনি যদি আমি বজাই ৰাখিব নোৱাৰো তেন্তে কি হয় আমাৰ মানে সঠিক আমি যিখিনি সুখ সেই সুখখিনি আচলতে লাভ কৰিব নোৱাৰো মানে আচলতে লাভ কৰিবলৈ খুব কষ্ট হয়, কাৰণ যে তিয়া আজিৰ যুগটো কেনেকুৱা মানুহবিলাক চব মানে তুমি যদি আনক সন্মান দিয়া তেতিয়াহে কিন্তু তোমাক বেলেগে সন্মান দিব। বৰ্তমান যুগটো তেনেকুৱা লাগিলে সেই লোকজন সৰুৱে হওঁক বা তোমাতকে ডাঙৰেই হওঁক। তুমি যদি বেলেগক সন্মান দিবা তেতিয়াহে কিন্তু তুমি সেই সন্মান আকৌ ঘূৰাই পাবা।
নিশ্চয় নিশ্চয়।
এজন ভাল মানুহৰ ক্ষেত্ৰত যদি আমি চাওঁ, সেই ভাল মানুহৰ ওপৰত তোমাৰ পৰিয়াল হওঁক বা তোমাৰ যি বন্ধুবৰ্গ সেই বন্ধুবৰ্গবিলাকৰ কি হয় তোমাৰ ওপৰত বিশ্বাসটো থাকে কিন্তু এজন যি মানুহ ধনী হয় বা যি লোকৰ মানুহৰ মানে ধৰা সেই মানৱীয়তা বোধখিনি নাই যিজন লোকৰ আচলতে ভাল মানুহৰ লিষ্ট ত নপৰে তেওঁলোকৰ ওপৰত কিন্তু নিজৰ পৰিয়ালক বিশ্বাস কৰিবলৈ খুব টান পায়। মানে কি হয়, তেওঁতো চৰিত্ৰতোৰ কথা তেওঁলোকে জানিবই যে এই মানুহজনৰ অকল টকা- পইচাৰ ওপৰত গুৰুত্ব। গুৰুত্ব দিয়ে বা ভাল মানবীয় গুণখিনি নাই তেতিয়া কি হ'ব সেই তেওঁৰ সেই তেনেকুৱা মানুহৰ ওপৰত বিশ্বাসটো খুব কমি যাব কাৰণ আজিকালি মানুহবিলাক কেনেকুৱা পইচাৰ কাৰণে তোমাৰ মানুহক মাৰিও পেলাই আজিকালি। সেই ক্ষেত্ৰত যদি চাওঁ এতিয়া তুমি যদি ধনী হবলৈ বেয়া পথ এটা বাছি লোৱা, মানৱীয় গুণ খিনি যদি পাহৰি পেলোৱা তেতিয়া কি হ'ব তোমাৰ গোটেই সমাজখনেই নহয়, গোটেই যিমান মানুহে তোমাক লগ পাব চবেই তোমাক গৰিহণাহে দিব যে ই মানুহজন ভাল নহয়। ইয়াৰ ভাল গুণ এটাও নাই, চব বেয়া গুণ। টকা -পইচা থাকিলে কি হব তেওঁলোকে তেতিয়া কি হব যিমান টকা - পইছা উপাৰ্জন কৰিলেও আচলতে যি সুখ সেই সুখ খিনিৰ পৰা তেওঁলোক ব্যৰ্থ হব সেয়ে আচলতে সৎ পথত উপাৰ্জন কৰিব লাগিব, সেই ক্ষেত্ৰত চাবলৈ গ'লে। আমি যদি আমাৰ মানৱীয়তা বহুত খিনি আমি বজাই ৰাখো ভাল মানে ব্যৱহাৰ কৰো মানুহৰ লগত আৰু যদি আমি ধৰা ধন- টকা পইচাৰ ক্ষেত্ৰত যদি আগবাঢ়িবলৈ বিচাৰো তেনেহ'লে সদায় সৎ পথ বাচ লব লাগিব। সেই ক্ষেত্ৰত চাবলৈ গ'লে আচলতে এ যি ভাল মানুহ আৰু ধনী মানুহ এই দুটা ক্ষেত্ৰত এনেকুৱা কথাবিলাক আচলতে খুব প্ৰযোজ্য হয় আমি যদি চাওঁ এতিয়া সমাজ এখনৰ ফালে চাওঁ তোমালোকৰ গাঁওৰ বিলাকতে চাবাচোন এনেকুৱা মানুহ কিন্তু আমি দেখি থাকো আমাৰ চকুৰ আগতে ওলাই পৰে এতিয়া সেই ক্ষেত্ৰ ত, আমি ধৰা ভাল মানুহ হ'বলৈ চেষ্টা কৰিব লাগিব বা আমি ধনী হ'লেও সেই মানৱীয়তা বোধ খিনি বজাই ৰাখিব লাগিব। সেই কথাবোৰ আচলতে তেনেকুৱা ধৰ ণৰ, এতিয়া তুমি বাৰু কি ভাবা মই তোমাক ধৰা ইমান খিনি কথা অকমান অৱগত কৰাই দিছো বাৰু। মানে তুমি যিহেতু মোক প্ৰশ্নটো সুধিছিলা, সেই প্ৰশ্নৰ মানে মই যিখিনি জানো আচলতে সেইখিনি কবলৈ চেষ্টা কৰিছো। এতিয়া তোমাৰ মতামতটো কেনেকুৱা ধৰণৰ? হয়, ভাল মানুহ আৰু ধনী মানুহৰ ক্ষেত্ৰত তোমাৰ মতামতটো আগবঢ়োৱাচোন বাৰু?
এ! আচলতে কথাটো কি গম পাইছা নাই এতিয়া যদি সেই মই তোমাৰ যিটো বস্তু মই সুধিছিলোঁ তাৰ উত্তৰটো তুমি ইমান ধুনীয়াকে কৈছাই হয় নহয় তুমি এতিয়া তুমি ইফালেও ভালকে মানে হেৰি কৰা নাই ইফালেও কৰা নাই মানে তুমি ধৰি লোৱা একেবাৰে মাজত কৈছা আৰু। কথাটো ন, এফালেও ডাইৰেক্টকে কৈ দিয়া নাই, গতিকে সেইটো কথাটো ঠিকেই হৈছে। এতিয়া যদি আমি ভালদৰে চাবলৈ যাওঁ গম পাইছা নাই এজন ভাল মানুহ হোৱা বা এজন ভাল বা এজন ধনী মানুহ হোৱাৰ মাজত তোমাৰ মানে পাৰ্থক্য এটা নথকা নহয় আছে গম পাইছা নাই? হয়, হয়। এতিয়া আমি সেইটোৰ ভিতৰত যদি আমি হেৰি কৰিবলৈ যাওঁ তেনেহলে জীৱনত আচলতে অ' ভাল মানুহ হোৱা আৰু ধনী মানুহ হোৱা দুইটাই প্ৰয়োজনীয় মানে দুইটাই গুৰুত্বপূৰ্ণ। হয় নহয় কিন্তু এই দুয়োটাৰ মাজত যদি আমি ধৰি লোৱা অকল এটাক বাচি ল'ব লাগে গম পাইছানে। তেন্তে কিন্তু মই কিন্তু নিশ্চয় তোমাৰ সেই ভাল মানুহ হোৱাটোৱে বেছি মূল্যবান বুলি ভাবিম। গম পাইছা সেইটো কেলে কৈছো গম পাইছা নাই? কাৰণ তোমাৰ এজন ভাল মানুহে তোমাৰ সমাজত যিখিনি তোমাৰ আগ চাপি থাকিব সেই এ যোনখিনি ধনী মানুহ আহে কেতিয়াও এইটো লাভ কৰিব নোৱাৰে গম পাইছা নাই কাৰণ তোমাৰ এজন ভাল মানুহ কিন্তুমাৰ এজন ভাল মানুহৰ গুণ বিলাক বহুত ভাল গম পাইছা নাই। ব্যৱহাৰ পাতিৰ পৰা ধৰি আচাৰ -ব্যৱহ, আচাৰ- ব্যৱহাৰ সকলো মানে একেবাৰে। শিষ্টাচাৰ সকল সকলো বিলাক ভাল মানে গম পাইচা নাই কিন্তু তুমি যেদ দি এজন ধনী মানুহক চোৱা গম পাইছানে, কিছুমান ধনী মানুহ এনকুৱা আছে। কাক কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেইটো কিন্তু বুজি নাপায়।
বুজি নাপায়।
অ‌' মানুহে সে সেই ধনী মানুহ বিলাকে অকল নিজৰ ধন সম্পত্তি যে আছে। সেইটোকে মানে দেখুৱাই মেলি সিহঁতে অলপ ফুটনি মাৰে গম পাইছা নাই সেইটোকে মানে দে খুৱাই মেলি সিহঁতে সে সেইবিলাক এনেকে তোমাৰ লেভেল দেখা থাকে গম পাইছা নে।
হয়।
কিন্তু তেওঁলোকে কিন্তু তোমাৰ সেই শিষ্টাচাৰ বোলা বস্তুটো কিন্তু কি বস্তু নাজানে গম পাইছা নাই। গতিকে মই সেই দুটাৰ ভিতৰত যদি এটা চভাব মানে কোনটো ভাল বুলি সোধে তেনেহ'লে মই তোমাৰ একেবাৰে প্ৰথমতে কম এজন ভাল মানুহ হোৱাটো বেছি ভাল বুলি মই ক'ম মানে।
হয় হয়।
এতিয়া তুমি চোৱা এজন তোমাৰ যদি অঁহ ভাল মানুহ থাকে সমাজত তেনেহ'লে তোমাৰ সমাজখন একদম সুচাৰুৰূপে পৰিচালনা হৈ থাকিব। কিন্তু তোমাৰ যদি এজন ধনী মানুহ থাকে সমাজত বা তোমাৰ মোৰ ধনী মানুহ সক সকলো বেয়া বুলি কোৱা নাই কিন্তু কিছুমান তোমাৰ এনেকুৱা ধণী মানুহ আছে যি তোমাৰ ধন ধন টকাৰ উপৰত ইমানেই ঘমণত আছে গম পাইছে নে। সিহতে তোমাৰ সকলো বস্তু টকাৰ আৰু পইচাৰে কিনিবলৈ বিচাৰি থাকে। গম পাইছা নাই? গতিকে তোমাৰ সেই তেনেকুৱা দুই ধৰণৰ সমাজত মানুহ দেখা যায়। কিন্তু তাৰ ভিতৰত তোমাৰ এহে ভাল মানুহজনেই বেছি ভাল বুলি মই ভাবো গম পাইছা নাই। মানে ভাল হ'লে মই বেছি ভাল বুলি ভাবোঁ।
উম।
তোমাৰ চোৱা দেই এজন ভাল মানুহে সদায় তোমাৰ সত্য সত্যৰ ওপৰত থাকে মানে গম পাইছে নাই। সত্য কথা কয়। তেওঁলোকে তোমাৰ সত্য কথাটোৰ ওপৰত বেছি গুৰুত্ব দিয়ে। কিন্তু তোমাৰ যদি অ' এজন যদি ধনী মানুহৰ কথা চোঁৱা। এনে সেই ধনী মানুহজন। মানে কিন্তু কি কৰে তোমাৰ সত্যৰ ওপৰত মানে প্ৰতিষ্ঠিত নহয় তেওঁলোক গম পাইছা নাই? তেওঁলোকে তোমাৰ সেই মিছা কথাটো কি হয় যিহেতু সেহঁতৰ ধন পইচা আছে ন না টকাই মানে সকলো কিনিব পাৰে গম পাইছা নাই। কিন্তু তোমাৰ এজন কিন্তু তোমাৰ ভাল মানুহৰ যিটো তোমাৰ সন্মান। সেই সন্মান কিন্তু এখন সমাজত কেতিয়াও তোমাৰ কমি নাযায়। গম পাইছা? আৰু তোমাৰ কি হয় এজন ভাল মানুহে তোমাক আনক কো সন্মান কৰে আৰু আনেও সেই মানুহজনক বহুত সন্মান কৰে। গম পাইছা নাই আৰু তেওঁলোকৰ কোনো অহংকাৰ নাথাকে। বুজি পাইছা? কিন্তু তাৰ ক্ষেত্ৰত যদি তুমি এজন ধনী মানুহৰ ক্ষেত্ৰত চোৱা। সিহঁতে ধনী মানুহে কিন্তু বহুত মানুহ এনেকুৱা আছে সিহঁতক নিচ দেখুৱাই মানে। কিছুমান দুখীয়া মানুহক একদম পুৰা নিচ চকুৰে চাই। আৰু তেওঁলোকে কিন্তু সকলো মানুহক সন্মানো নকৰে অকল কিছুমান মানুহে মানুহকহে সন্মান কৰে বুজি পাইছা।
হয় হয়।
গতিকে সেই ক্ষেত্ৰতো চাবলৈ গ'লে আমাৰ মই ভাল মানুহ এজন ভাল মানুহক বেছি প্ৰাধান্য দিম। হয় নহয় কাৰণ এজন মানুহে তোমাৰ সকলোকে সমান দৃষ্টিৰে চাই ভাল মানুহে কিন্তু তোমাৰ সেই তাৰ ক্ষেত্ৰত যদি ধনী মানুহজনৰ ফালে চোৱা তেনেহ'লে তোমাৰ সেই ধনী মানুহজনে কি কৰে। তোমাৰ নিজৰ লগৰ মানে নিজৰ লগৰ মানুহ বিলাককহে কেৱল সন্মান কৰে। গম পাইছা নাই তাৰ মানে সি নিজৰ লগৰ ধনী মানুহকহে সন্মান কৰে। কিন্তু ধৰি লোৱা এনেকুৱা ধৰণৰ সাধাৰণ মানুহ বিলাকক সন্মান নকৰে। মানে মই তোমাৰ এইখিনি কথা কেলে ক'ব পাৰিছো গম পাইছানে? কাৰণ মানে এইখন এইখিনি কথা মই তোমাৰ মোৰ নিজৰ জীৱনতে পাইছো মানে বুজি পাইছা। মই আমাৰ যিখন সমাজ এই সমাজতে মই দেখি আছো এই কথাবিলাক। গতিকে মই সেইবিলাক কথা তোমাৰ এতিয়া ডাঠি ক'ব পাৰো কথাবিলাক গম পাইছা নাই গতিকে সেই ক্ষেত্ৰত আমাৰ কি হয় এজন ভাল মানুহ হোৱাটো আমাৰ বেছি প্ৰয়োজন বুলি মই ভাবোঁ কাৰণ ভাল মানুহৰ তোমাৰ কেতিয়াও তোমাৰ একো অ বেয়া কথা নহ বেয়া কাম নহয় নকৰে হয় নে নহয়। আনক একো তোমাৰ অ প্ৰব্লেম ক্ৰিয়েট নকৰে আনৰ ক্ষেত্ৰত। হয় নহয়। গতিকে তোমাৰ আৰু কি হয় গম পাইছানে এজন তোমাৰ ভাল মানুহে কি কৰে একদম অ পৰিশ্ৰম কৰি মেলি বা সততাত থাকি মেলি তোমাৰ এটা ভাল স্থানত থাকে গম পাইছা নাই। কিন্তু তোমাৰ এজন তোমাৰ যি যদি ধনী মানুহো চোৱা তেনে সিহঁতে কিন্তু বহুত ক্ষেত্ৰত সিহঁতে টকা পইচা দি মেলি সিহঁতে কিন্তু তোমাৰ ভাল হেৰিটো কিন্তু সিহঁতে কিনি থয় গম পাইছা নাই। গতিকে সিহঁতক কেতিয়াও আমি ভাল বুলি কবই নোৱাৰো হয় নহয়। তোমাৰ এফালে যদি আমি চাবলৈ যাওঁ তেনেহলে এনেকুৱা হয় ধৰা ভাল মানুহজনে বহুত কষ্ট কৰি মেলি কিছুমান সম্পত্তি ঘটে কিন্তু সেই যি ধ ধনী মানুহ বিলাকে তোমাৰ কিন্তু কোনো ধৰণৰ কষ্ট নকৰাকে বা একো ধৰণৰ একো পৰিশ্ৰম নকৰাকে সিহঁতে তোমাৰ সেই পইচাৰ জৰিয়তে সেইবিলাক বস্তুবিলাক অতি সোনকালে কিনিব পাৰে গম পাইছা নাই। গতিকে মোৰ মতে এখন সমাজত গম পাইছানে এজন ধনী মানুহত কৈ যদি এজন যদি ভাল মানুহ থাকে সেই ভাল মানুহজনে কিন্তু আমাৰ সমাজখন বহুত দূৰ আগুৱাই নিব। মোৰ মতে দেই গতিকে মই সেই সেইকাৰণে মানে এখন সমাজত আহ এজন ধনী মানুহতকৈ ভাল মানুহ যদি থাকে তেনেহলে সেই সমাজখন